হেল্ল, হেল্ল, হেল্ল', শুনিছা নাই। হেল্ল', হেল্ল',
হেল্ল', এ, মাত বোৰ কিবা ভাঙি ভাঙি আহিছে।
অ, অ এতিয়া শুনিছ নে।
অ, এতিয়া শুনিছো অ কি কৰিছ। এতিয়া শুনি আছো উম ভালে ভালে কি কৰি আছ।
নেটৱৰ্ক নেটৱৰ্ক অকমান প্ৰব্লেম হয়। আছো আৰু গা পা ধুই মেলি আহিছো কালি ভাওনা আছিলে।
অ, হবা নেকি।
তাৰ পিছত ভাওনা চালো অ, ভাওনা সবা এই আমাৰ লগৰ এজনী ঘৰলৈ আহিছিলো।
অ,
তাৰ পিছত ৰাতি ভাওনা চালো এতিয়া গা পা ধুই মেলি আহিছো। খোৱ বোৱা হে চাহ খালো।
অ, ভাত পানী খোৱা বোৱা হোৱা নাই।
কেনেকে অহা হব মই আহ গা পা ধুই মেলি আহিছো।
কি কৰি আছ।
আহ। কেতিয়ালে। অ, নেটৱৰ্কৰ প্ৰব্লেমতটো বহুত পাইছো চোন ভালকে শুনাই পোৱা নাই। হেল্ল',
ফালে আহিছো।
অ, এতিয়া শুনিছো। অ, এতিয়া শুনিছো অকণমান অহ। অ অ, হেৰি আকৌ ওচৰত টাৱাৰ চাৱৰ নাই চাগে।
নাই অ।
মা হত ঠিকে আছে।
মাহঁত ঠিকে আছে অ তহতে ভালনে।
ভালে ভালে খেতি আজৰি হ'লগে নে ঘৰত।
খেতি আধিৰা অ এফালে হ'লগে এফালে হোৱা নাই।
অ অ।
উম।
বান্ধৱীঘত খেতি আছে নে নাই।
বান্ধৱী ঘৰত সেয়া আধি আগফালে অকমান আছে সেয়া বেলেগে ৰুই আছে। নামঘৰটো একেবাৰে সিহতৰ ঘৰৰ ফ্ৰন্টতে।
অ অ।
বাহিৰলৈ ওলাই ভাওনা হবা হ, নেটৱৰ্কে নাপায় মানে অলপো ভিতৰত। সেইকাৰণে বাহিৰলে ওলাই আহিছো।
দিগদাৰ হয়। এই বনাই আছে মায়ে।
অ' অ' এই তাৰপিছত হেৰি নহয় কথা এটা নহয় হেল্ল'। অ' অ' তাৰপিছত এই কথা এটা নহয়
অ কি কথা?
এ আগমে কৰিবলৈ এক্সট্ৰা কে এক্সাম দিব যায় লাগে যে হেল্ল'। হেল্ল'।
শুনি আছো ক।
এইট জিৰো ফোৰ নাইন। অ তাৰপাছতে হেৰি এতিয়াতো চাৰি বছৰটো অ শুনিছো মই এতিয়া। এতিয়া শুনি আছিলো। উম, হেৰি তাৰপিছতে এতিয়া এই হেৰি এতিয়া তাৰপিছতে এই লগতে যে এম এ যে এবছৰ যে হব যে এইটোত এক্সাম দিব নালাগে ডাইৰেক্ট ন।
নহয় এইটো মানে কিবা এটা এক্সাম দিব লাগিব হবলা। এম এ এমটো যে এবছৰ হ'ব যে তেতিয়া বোলে কিবা একজাম এটা পাত দিব বুলি শুনিছো কিন্তু কি হয় নাজানো মানে।
অ' নহয় এক্সট্ৰা এক্সট্ৰা এক্সট্ৰা এম এটো হ'ব কিন্তু এতিয়া যিটো ফ'ৰ ইয়েৰৰটো সেইটো তোত ডাইৰেক্ট এণ্ট্ৰি হ'ব নেকি?
সেইটো কাৰণেও কিবা পৰীক্ষা এটা দিব লাগিব এই সেইদিনা ঘোষণা কৰি আছিলে মুখ্য শিক্ষামন্ত্ৰীয়ে।
অ', অ'।
মই ভাবিছোঁ চাৰি বছৰটোকে কৰি দিম বুলি।
অ' অ' ভালেই লগতে লেঠা মৰি থ'লে।
তাকেহে কিন্তু বহুতে নকৰে কিনো মানে চিষ্টেমটো একো বুজিয়ে পোৱা নাই নহয়।
বুজিয়ে পোৱা নাই যে সেইটোৱে সেইটোৱে ফাৰ্ষ্ট বেষ্টতে উম, সেইটোৱে ফাৰ্ষ্ট বেষ্টতে পৰিব যোৱা হৈছে যে।
উম, মাহঁতৰ ভালনে?
মাহতে ভালেই আৰু।
অ'।
উম হম্।
ভাত পানী খালি নে?
ভাত খোৱা নাই বনালে বাৰু।
অ, মা পথাৰলৈ গৈছিলে নেকি? অ। তোৰ চাৰি দিন আজি
উম
কালি একদম সৰু সৰু, সৰু সৰু পোৱালি কেইটা মানে ভাও লৈছে কি ধুনীয়া কৰিছে একদম।
অ' এ আজিকালি সও লৰা ছোৱালী বোৰক ভাওনা চায়ে ভাল লাগে অ'।
ইমান ভাল লাগে।
অ' ইয়ালৈ আকৌ অহা নহয় নেকি? অ'
তালে যাম এ হেৰি খোলা আগত।
অ' অ'
কলেজ খোলাৰ আগত এদিন গৈ যাব লাগিব। যাম অ' এদিন লগ পাম বাৰু তেতিয়া।
অ' অ' পাম অ
তই তো যোৱা নাই
মই কলৈকো নাই যোৱা এই ঘৰতে আছো টিউচন কৰি আছো। টিউশ্যন চিউচন কৰি মেলি আছোঁ ঘৰতে। তাপিছত আকৌ বাকী ঘৰতে আছে এতিয়া অ,
অ',
টিউশচন চিউচন কৰি মেলি আছোঁ।
উম, উম, ভালেই হৈছে থাক তেনেকে ব্যস্ত হয়। কলেজ এতিয়া খুলিবই নহয়।
কলেজ এতিয়া খুলিব অ, এতিয়া মানে আগষ্ট মানৰ পৰা খুলিব আৰু।
অ', মাই কি কৰিছে?
ঘৰলে কেতিয়া অহা হব? আহ,
ঘৰলে কাইলে যাম।
হেল্ল',
হেল্ল' কাইলে যাম বুলি ভাবিছো।
অ, অ, অ, অ, অকমান ৰবা? অ, অ, গল।
অ, অ, মানে গৰম বতৰ কেনেকুৱা সেইফালে?
সেইফালে বতৰ কেনেকুৱা?
হেল্ল',
অ, বতৰ কেনেকুৱা সিফালে?
বতৰ আজি হেৰি ৰ'দ অকমান ওলাইছে বাৰু।
অ, অ,
ৰ'দ অকণমান ওলাইছে মানে গোমাই হৈ আছে মাজে-মাজে অকমান ওলাই যদি এনেকুৱা বতৰত ৰ'দ দিলে বেছি চেক-চেককে ধৰে নহয়।
চেক-চেককে ধৰে অ',
অ, এ আমাৰ সেই পিছফালে পথাৰ পৰা দাদা এজনে কঠীয়া কঢ়িয়াই আছিলে।
অ',
মানে এই এইবাৰ মানে আনলে মানে সহকে আনিলে। পিছে একদম, পানী অকমান দে, পানী অকণমান দে বুলি ক'লে।
অ
মই বোলো পতককে পানী অকণ দিছো আকৌ।
অ, অ, মাই ভাত বনাই, থৈ আছে নে?
মায়ে ভাত বনাই থৈ মানে মায়ে দালিটো বনাই থৈ গ'ল, তাৰপিছত দেউতাই ভাতকেইটা উঠাই দিলে আৰু মাছ ভাজিলে। তাৰ পিছত মায়ে কিবা ভাজি চাজি বনাবহি এতিয়া দেউতাই খালেই বাৰু দেউতা কামলে যাব যে। হেল্ল',
মা পথাৰলৈ গ'ল নেকি? মা প পথাৰলে গ'ল নেকি? মা পথাৰলে গ'ল।
পথাৰলে গ'ল অ, আমাৰ মাহঁতে পথাৰত থাকে বুলি কব পাৰি আৰু। মানে এই কেইজনী মানে একেলগতে পাছিলো মানে সাধ সংখ্যাৰো যে আৰু প্ৰতি ঘৰতে সদায়